হেল্ল' হয় কি খবৰ?
ভালে তোমাৰ?
ভালে কি কৰি আছা?
বহি আছো তুমি কি কৰি আছা?
ময়ো এনে কিতাপ এটা পঢ়ি আছিলো।
কি কিতাপ?
এই উপন্যাসখন। তুমি কিতাপ পঢ়া নে?
হয় পঢ়ো।
মই এই ইন্দ্ৰাণী শৰ্মাৰ আবিৰ কিতাপখন যে সেইটো পঢ়িছিলোঁ।
কেনেকুৱা লাগে পঢ়ি?
পঢ়ি শেষ হোৱা নাই মিডিলত গৈছো আৰু ভাল লাগিছে কিন্তু পঢ়ি।
মানে কিহৰ বিষয়ে আছে কিতাপটোৰ?
এই কিতাপটো ছোৱালীজনীৰ বিষয়ে আছে, তাইৰ মানে জীৱনৰ কাহিনী বিলাক, চুটি চুটিকে উল্লেখ কৰিছে।
তুমি কিতাপ পঢ়ানে? নাই মানে যেতিয়াই সময় পাওঁ তেতিয়া অলপ অলপ পঢ়ো আৰু। ভাল পাও মানে মই কিতাপ পঢ়ি কিবা এটাও পঢ়িছো আৰু
অ বাহিৰে কিতাপ পঢ়িলে ভাল লাগে
হয়
পঢ়িব লাগে মই
আৰু এখন পঢ়ি আছো মই ৰাজনন্দিনী অভিসপ্ত ৰাজনন্দিনী
সেইটো সেইটো কি ছোৱালীৰ কাহিনী?
নাই মানে সেইটো ষ্টাৰ্ট কৰিছো এতিয়ালৈকে মই মানে ভালকে বুজি পোৱা নাই, বুজিছানে? ছোৱালীজনীৰে হব কাহিনীটো।
তুমি কি কি কিতাপ পঢ়িছা?
মই পঢ়িছো। কেইদিনমান আগতে এটা পঢ়িছিলো ৰাধা নিৰিবিলি মানে মোৰ অসমীয়া উপন্যাস পঢ়ি ভালে লাগে পঢ়িয়ে থাকো এনে তুমি তোমাৰ প্ৰিয় উপন্যাস কি হয়
হয়
ৰাইতাৰটোৰ নাম মই পাহৰিলো
কোনটো কিতাপ
বাকী ভাত খালা
ভাত খালো আপুনি খালানে
হয় খাইছো
কিহেৰে খালা
কিদি ভাত খাইছা
মই মাছ দি খাইছো মাছ আৰু তিতা কেৰেলা ভাজি
উম
মানে ভাত কেইটা বজাত খোৱা
মই ভাত দুটৈ ভৰত খ তুমি কে খাইছা
মই খাইছোঁ আজি দেৰি হৈ গৈছে তিনিটা বজাতে খাইছোঁ
মানে আৰু অলপ আগত খাওঁ
আহ কেতিয়াবা স্কুলত গুচি যাও দেৰি হৈ যায়
উম
হয়
অ